অ',
উম। প্ৰথম, নাই নাই নাই, কোৱা। ‌ প্ৰথম অৱস্থাত মাতটো নাহা নিচিনা লাগে ন? কিয় জানো! এ নহয় বৰষুণ পৰি যোৱাৰ পাছত ডাঙৰ বৰষুণ হ'লে হয়েই ডাঙৰ বৰষুণ
অ', আমাৰ এইফালে আজি বহুত বৰষুণ ধৰা
নাহে। জানে।
কিন্তু, টাউ-টাউনৰ ফালে বোলে বৰষুণ নাই বোলে। এইফালেহে বহুত বেছি বৰষুণ। কেতিয়াবা কিছুমান জেগাত হয় চাবচোন, কিছ জেগাত নাই এবাৰ যে তোমাৰ লগত মই খাৰ হৈ থাকোতে খাৰা হৈ থাকোতে মনত আছে ৰাস। তাতো ইটো চাইডে বৰষুণ দিছিলে এইটো চাইডে নাই যে তাকো মাজে মাজে দীঘে দীঘে
আচৰিত লাগে ন, সেইটো কথা।
আচৰিত কথা দেই। সঁচাকে আচৰিত কথা।
এইখিনিতে বৰষুণ সেইখিনিতে নাই আজি আজিকালি
হয়
ভাত-চাত খোৱা হৈ গ'ল, হৈ গ'ল?
ভাতা অ খালো খালো তুমি খালা?
অ', খালো-খালো।
উম।
তোমাৰ নিচিনা হা-হেৰি কৰি লওঁ। তাই গৈ তাৰপিছতে ফোনটো মাৰিলে যে, থৈ দিলো আকৌ মই আহি পেলাই, এনেই। পাহৰি পেলাই ফোনটো লৈছো। এ, আহ।
একদম মূৰতে পিঠিখন কিবা তেৰা তেৰিকে ধৰা হৈছে, মাজে সময়ে।
কাৰ?
ম কি দেখাই
অ উম উম উম
কেতিয়া পটক্কে লাগে কেনেকে লাগি যে ঘটককে
হয় দে ন বই জ্বলাইিলাক
নহয় এই চিলিণ্ডাৰ বোৰ দাঙা যে কেতিয়াবা কাচিত দাঙি দিওঁ বেয়া দাঙিব নালাগে
উম।
ওজন কাম কৰিব পাৰো বুলি, মানুহে উস্তাদি দেখুৱাব নাপ বেছি ওজন কাম কৰিব পাৰো বুলি মানুহে ওস্তাদি দেখাব নাপ
নাপায়। নাপায়, নাপায়।
মানুহৰ সেয়া হয়। মোৰ দেউতাও এইবোৰত ডাঙৰ তে ডাঙোতে বাচন বৰ্তনে এই ভোজ পাত ই বনাই থাকে যে এতিয়া মানে কি আৰু একদম বহি বৌৱে নাম গাওতে গাওতে মানে শ্লিপ ডিচৰ নিচিনাই আৰু এই ক'বা হাৰডি এডাল মানে হৈ গৈছেগে। বহুত দিনৰ আগতে ক্ষয় যোৱা সেয়া।
ইছ
মানুহৰ যে কি বেমাৰ হয় আৰু ন, কয় যে
আচৰিত লাগে ন ভাবিলে?
ইমান সহজ নহয় মানুহৰ লাইফষ্টাইলটো আজিকালি বিশেষকে। আজিকালি এটাই বস্তুৱে হ'ল তুমি বেলেগ কৰা নকৰা ডক্তৰলে পইচা কেইটামান থৈ দিয়া।
অ' তুমি জানানে মই তোমালোকৰ তাৰে মানুহ এজনী মোৰ মামী। বুলি মাতো আৰু হা আমাৰ মানে ৰিলেচন চনৰে হয়। আগতে আমি একেলগে আছো যেনেকে মানুহগৰাকীয়ে মোলৈ ঘপককে ফোন কৰিলে, মই ফোনটো কৰিলো লাগি গ'ল দেই। কথা নাই বতৰা নাই। মানুহ সিয়ে মোক কৈছে উম ভাল নে বেয়া নে কিবা। এ গা চা ভাল নালা নালাগা হৈ গ'ল। মোৰ মানে তেতিয়া মনটো বহুত বেয়া হৈ আছিল কিবা কথা এটা আৰু দেই। তাৰছত ম ইমান ভ সুধিবলগীয়া কি আছে, আজিকালি সেইবাবে ভৱিষ্যতলৈ মানুহে পইচা থৈ থৈ দিয়ে ল'ৰা ছোৱালীৰ কাৰণে মই কলো আৰু মানে দেই মানুহে এক্সপেকটেশচন ইমান ল'ৰা ছোৱালীৰ পৰা কিয় ৰাখিব লাগে হয়নে নহয় বাৰু কওকচোন কোৱাচোন মানুহে ল'ৰা ছোৱালীৰ পৰা ইমান আশা তাকে টো এতিয়া আমাৰ মা হতে আমাৰ পৰা কিমান আশা কৰে হয় নাই। সেইটো বাৰু বেছি যুক ই সংগত হয় জানো? বেছি যুক্তিসংগত মানে আশা কৰাটো মই বেয়া বুলি ক'ব যোৱা নাই কিন্তু এটা দুইটাই চবোৰে লাইভ বেলেগ বেলেগ ন মোৰো বেলেগ। আমাৰ ভালতো চিন্তা কৰে মই বুজি বুজছো ভালতটো চিন্তা কৰে মই বুজিছো তথাপিও মানে আগৰ দিনৰ মানুহ বিলাকৰ অকমান তেনেকুৱা আছিলে ন যে মই বিচাৰিছো তই এইটো কাম এতিয়াই কৰ বা সেইটোৱে কৰ এসোপা পইচা মানুহে ল'ৰা - ছোৱালী লৈ থব নালাগে হয় নাই। এসোপা পইচা মানুহলে থব নালাগে নহয়। থৈ একো লাভ নাই নহয়। এসোপা পইচা থৈ কি লাভ আছে? মানুহক ভালকে পঢ়া আপোনাক ল'-ছালী যি কৰে কৰক। তাৰ বাদে মানুহক এসোপা পইচা দি কি লাভ আছে?
উম।
দীঘল পেণ্টটা তাই মানে
উম।
তেল? তেল? মানে, মানে এসোপামান মো, মা, হেৰি , মই মানে তেনেকে ক'লো দেই। তাৰ পিছত তেতিয়া মই বোলো, আপুনিনো হেৰি এটো বলাক তই কিয় তেনেকে ভাৱিব লাগে? আপোনাৰটো দৰকাৰ নাই, মই এনেকে কলোঁ মানে, ইমান টেনশ্যন লৈ থাকিবলৈ কি আছে? আপুনি বাদ দিয়ক সেইবিলাক টেনশ্যন লৈ থাকিবলৈ। উম, ম, ল'-ছালীয়ে যেনেকে খাই, খাব নহয়। ইমান চিন্তা কৰি থাকিব নালাগে। আৰু পইচা থব লাগে কেলেই? ল'ৰা-ছোৱালীক জন্ম দিব লাগে উপযুক্ত কৰিব লাগে আৰু ধুনীয়াকে ক'ব লাগে যে, তহঁতি এতিয়া তহঁতি চল আৰু নিজলৈও পইচা কেইটামান থব লাগে।
সেইটোতো লাগেই নিজলৈ।
নিজকে চাগৈ। কাৰণ, পিছত নিজেহে পস্তাব বা প্ৰব্লেম হ'ব। বেলেগে নহয় নহয়।
সেইয়াই চব, হেৰিবলাক চিন্তাবিলাক বেলেগ বেলেগ ন?
নহয়। পইছ, চলিবলৈ বেয়া হ'ব ন। আজি খালি, দিনত কি হয় তুমি নিজেই কোৱাচোন? হয় নাই কোৱাচোন? চলিবলৈ আজিকালি বেয়া। হয় নাই? সেই কথাটো মই কওঁত মানে হ'ব দে, হ'ব দে, তই এনেকুৱা কথা ক'ব নালাগে, মোক এনেকে কৈছে।
বাপৰে।
অ', হ'ব দে। হ'ব দে। তই এনেকোৱা কোৱা আ, ম বোলো মোলে ফোনুনো কেলৈ কৰিছিলে জানো সঁচা কথাটো ক'লে যদি মানুহে বেয়ায়ে
আজিকালি সচা কথা ক'ব দিগদাৰে অলপ, হয়ও কথাটো।
পই লাগে এইটো কাৰণেই কৈছো যে, ল'ৰা ছোৱালীলৈ যদি পইচা নথয় পিছত জানিছাই দেখিছাইচোন আজিকালি মাক বাপেকলৈ পইচা নথলে কি হয়। মই নৰে কেইটামান থৈ দিব লাগে ল'ৰা ছোৱালীক পঢ়া শুনা আৰু সিহঁ‌তকনো এনি টাইম আৰু গুৰি ধৰি থাকিব নোৱাৰে ন ল'ৰা ছোৱালী হল বুলিয়ে মাক বাপেকৰো এটা লাইফ আছ আছে। সেইটো কওঁতে আকৌ বেয়া পালে। আৰু আশাও বেছি কৰি থাকিব নালাগে, সিহঁতি এনেও জানে কৰি দেখুৱাব সিহঁতে কি কৰিব পাৰে। তাৰ আগতে নু কি কৰিব।
উম
সিহতক ক'ব নালাগে। তই এইটোকে কৰ তই এইটোকে কৰা। আকৌ মুকহে বেয়া পালে, হ'ব দে বুলি কৈ ৰাখি থৈ দিলে। মানে এইবোৰ পিছত বুজি পাব আৰু। মানুহবিলাকে নিজে কৰ্ম সূত্ৰে বুজি পালেহে বুজি পাই আৰু। আৰু যোন ল'ৰা ছোৱালী ভাল এনেও চাব।
এনেও ভাল সেইটোৱে ভাল বিলাক ভালেই। যাৰ মানে জ্ঞানটো ভাল ভালেই আৰু সেইটোও এটা কথা হয়।
উম ক-মে-মা-মানুহক যিমানে ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ লগে লগে বেছি ক'বলৈ ল'ব বেছি ফৰ্চ ক'ব ল'ৰা ছোৱালীবোৰ সিমান আতৰি যোৱা নিচিনা হয়। কাৰণ সিহতি সোনকালে ব'ৰ হয় আৰু বিশেষকে ল'ৰা মানুহ তুমি চাবাচোন ডাঙৰ ভাইটীহতক চাওঁ নহয় সিহঁতি এটা কথা শুনি থাকিবলৈ সিহঁতৰ ধৈৰ্য্য নাই।
ধৈৰ্য্য নাই ধৈৰ্য্য নাই।
দুবাৰ দুবাৰ কোৱাৰ পিছত তিনিবাৰ পৰা সিহঁতে পাতা নিদিয়ে আৰু। নে এবাৰ যদি টানকে কম গপচত ক'ব লাগে যাতে এবাৰতে শুনে।
সহ
একেলগে দহ বাৰ কৰি লাভ নাই আমাৰ ইয়াত তই আমনি লাগে আমাৰ মায়ে একেটা কথাকে গাই থাকে। আৰু যি মানুহ খতিয়াই থাকিলেও লৰ চৰ নকৰে। আহিছানে আহিছানে ভাত খাই হে খাইহে চোন খাহি, তেনেকে কৈ থাকোতেই যাব। ত সেহেতে নুশুনে এতিয়া কি কৰিব, নাই উপায়টো নাই।
উপায় নাই উপায় নাই
আশা কৰি আছা নে
নাই পানী অলপ খাইছো। পেটটো কিবা পোৰা নিচিনা লাগিলে মই কৈছিলো নেকি? পেলাই দি এতিয়া ঠাণ্ডা পানী খাই দিছো। এতিয়া ভাল লাগিছে গম পাইছে নে!
আজি বিহ জলকীয়া এফাল খাইছো।
আধা গম পাওঁ, তাৰ আগদিনাখন খাওঁতে, মই-মই কিন্তু এটা-এটা
ডাঙৰ নে সৰু?
আ মিডিয়াম চাইজৰে দেই
ৰাম কৃষ্ণ নোৱাৰি দেই হলেও ইছ ৰাম ৰাম ইমান নোৱাৰি, তোৰ মানে কব নোৱাৰাতে ভাল মই জলকীয়া এইবিলাক জলকীয়াই মানে চোবাই দিলো মই, চব্জিত। এ তাৰ পিছতে পেটটো কিবা পুৰি যোৱা
এ নহয় এই যে এ কেতিয়াবা আকৌ সেইয়াতে এই কিবা ডিঙিৰ চাইডৰ ফালে পোৰা নিচিনা লাগে ঘপককে। তোমাৰ হৈছে নে নাজানো দেই, আৰু সেইটো মানে বিকট জলা মানে পানী খালে যায় না কিবা যায়? মানে কিবা একে দাঁতৰ শিৰিঙত কিবা অশান্তি লাগি যায় নেকি! হাতৰ ফাকৰ ফালে নে
কিছুমান জেগা আছে কিবা চেনজিটিব ফুল নিচিনা থাকে ন?
আমাৰ আকৌ আমাক খুৰাই আকৌ এই ফেৰেনজাইটিছ আমাৰ খুৰা আগতে থা উঠা নাই এতিয়া ভাল হল এ কুণকুণী জলকীয়া বুলি হয় যে, সেইটোৰ এ এমু কৰা মানে এমুঠি মান লৈ পেলাই পিচি পেলাই একদম ডিঙিত পেলাই দি পেলাই খায়।
সেইটো কি বুলি কলা? তুমি আকৌ এবা কোৱাচোন। তুমি এটা কি ফিৰিঙি জলকিয়া কয় ফিৰিঙি নে কি? উম
তেওঁক, তেতিয়া ডিঙিত পেলাই দি
সেইটো সেইটো বহুত উপ মানে উপকৃত হেৰি উপকাৰ হেটো মানে ভাল আৰু উপকাৰী এটো গেছতো ভাল বুলি কয়।
অ বহুত ভাল-বহুত ভাল সেই জী-জলকীয়াটো আহৰ কাৰণে বহুত কিছুমান বেমাৰৰ কাৰণে ভাল আৰু সেইটো জলকীয়া তেনেকে ৰুলে নহয় মানে
উহ
এইটো চৰাই খাই গুটিটো পেলালেহে হয়।
উম, আগতে বহুত দেখিছিলো সেইটো আজি আপুনি নাই নেকি?
উম, এতিয়া নাইকিয়া হ'ল ইমান। আমাৰ গাঁৱৰ ফালেও নাইকিয়া হ'ল নহয়। ঠিকে আছে দিয়া।
অ ঠিক আছে দিয়া বাও